অ' নই, কি কৰি আছ তুমি?
মই এনে
অ' এনেই আছা? হয়। আজি অলপ কলেজীৰ বিষয়ে কথা পাতো দিয়া।
অহ আচ্ছা, পাতিব পাৰি এই কি গৰম দি আছে ৰবা, তোমালোকৰ তাতে গৰম দি আছ নে বহুত?
হয় হয়, গৰমটো আছে মানে, মানে ইমানো গৰম নাই মানে বতৰতো ঠা- ণ্ডা কৰিছে কিন্তু গৰম ভাৱটো আছে আৰু তেনেকুৱাকে
সেইটোৱে বহুত গৰম দি আছে ইয়াত। নাই বহুত গৰম দি আছে ইফালে বৰষুণ আজি দিছিল অলপ দিনত
হয় হয়, দিনততো অলপ বৰষুণ দিছিলে হয়, তুমি ঠিকে ক'লা বৰষুণতো দিছিল কিন্তু এতিয়া গৰম মানে বৰষুণ দিলেও মানে বতৰটো তেনেকুৱাই হয় মানে গৰম ভাৱতটো মানে বেছিকে থাকে আৰু মানে।
অ, সেইটোৱে আৰু ইমান গৰম দি আছে এইকেইদিন দেখাই পালা তুমি।
হয় তুমি ঠিকে ক'লা। এনেই ভাত চাত খালানে তুমি?
অ 'অ, খালো।
হয়, মইতো খোৱা নাই এতিয়া খাম ৰবা। না দেৰি আছে ৰবা। মানে টা, দশটামান বজাত খাম ভাত। মানে ভাতটো হৈ গৈছে এতিয়া। হয় কোৱা?
হয় আজি মানে মাছ বনাইছিলে আৰু দালি ভাত আৰু মানে এনে কু ন্দুলি ভাজি বুলি, ভাজি বনাইছে আৰু এনেই কিবা শিদল মাছ যি আছে ন'? শিদল মাছৰ চাটনি বনাইছিলে। তোমাৰ? হয়, হয়, বৰ ভাল লাগে মানে এ- ইবোৰ শিদল মাছৰ চাটনি খাইতো বেছিয়ে মই ভাল পাওঁ। যিহেতু মানে টেষ্টি মানে বেছি ভূতজলকীয়া দি দিবাচোন তাতে ভূ- জলকীয়া দি কিনে আৰু বেছিকে পুৰা ভাল লাগি যায় ন' জ্বলা জ্বলা চাটনি খাই।
উম ঠিকেই কলা খাইছিলো আগতে মই বহুত খাইছিলো এ আজিকালি অলপ কমাই দিলো খোৱ এইবোৰ
হয় মানে সেইটো চাটনিতটো তুমি বেছিভাগ জ্বৰ চৰ যেতিয়া হয় নহয় সেইটো টাইমত খাবাচোন মানে ভাল হৈ যাব মানে যেে য টাইমত মানে মখতো টেষ্ট নাপায় ন আমি টেষ্ট নোৱাৰ কাৰণে মে মানে বেছি শিদল মাছৰ চাটনি খালে অলপ মানে ভোট জলকীয়া বিলাহী চিলাই দিম বটিবা ন সেইটো চাটনিটো খা বহুত মানে ভাল হৈ যাব আৰু মানে টেষ্টটো পাবা আৰু সেইটো সময়ৰ পৰা মানে হয় তেনেকুৱা তুমি কি বনালা এনেকে
কি কি কৰিছা আমাৰ হি মাংস বনাই আছে
হয় তুমি বনাব নাজানা
চলে জানো ক
হয় হয়
ত এম আছিল নে
হয় তুমি ঠিকে কলা আৰু ল'ৰা মানুহ হাতৰ বিছিখনে বহুত তেজ হয় আৰু বেছিকে মাংস বনালে ন সিহঁতে বৰ ভাল লাগে খাই কেনে বহুত সোৱাদ পায় আৰু
হয় নেকি
হয় মই বৰ ভাল পাওঁ মানে সিহঁতে বনাব নাজানে হা আৰু যেতিয়াও বনাব নহয় ইমান টেষ্টি লাগে ন মানে কি ক'বা আৰু বৰ ভাল লাগে আৰু খাই
অ হয় নেকি
হয় হয় কি গলা
নাই এই কথাটো মানে আগতে এনেকুৱা হয় বুলি তুমি যে ক'লা এই মাত্ৰ কথাটো
হয় হয় তেনেকুৱা হয় তুমি মানে এনে চাবাচোন তুমি কেতিয়া বনাই কাৰোাবাক খাবাচোন মানে বৰ ভাল হয় মানে সিহঁতে বেছি ন নাজানে হা কিন্তু মানে এনেও চাবাচোন বেছিভাগ হোটেল চটেল বোৰত মানে বেছিভাগ ল'ৰা মানুহে মানে মানে খানা বোৰ বনাই যেনেকুৱা বিয়া বিয়া আছে এয়া হোৱা সময়ত মানে ল'ৰা মানুহকে বেছি ভাগ লোৱা যায় আৰু যত মানে ছোৱালী মানুহ মানে কাৰগৰ থাকে ন এতিয়া লৰা মানুহ বোৰ বনাই নহ বহুত টেষ্ট বনাই সিহঁতে সেইটো কাৰণে বেছি বেছিভাগ মানে হোটেলৰ হওক যেনেকুৱা বিয়া টাইমত বেছিভাগ ল'ৰা মানুহে থাকে চাবা মানে সিহঁতে মানে ঘৰত বনাব নোৱাৰিলেও মানে ঘৰত নবনালে ন মানে বিহতে মানে ডাঙৰ ডাঙৰ চেপ মানে লৰা মানুহে হয় আৰু খানা
অ কথাটো ঠিকেই কৈছা তুমি মানে মইো দেখা পালো বহুতো আজিকালি মানে মোৰ লগৰো আছে বহুত ভাল খোৱা বনাব জানে মই মানে ইমান নাজানো মই মানে আগৰ পৰা প্ৰেক্টিচ নাই নহয় তই
হয় হয় মানে তুমি নাজানা গম পাইছো কিন্তু এনে তুমি যদি শিকিও যদি লোৱা ন তুমাৰ মানে খাদ্যটো বোৰ ভালে বনাবা আৰু তুমি মই মানে এনেকাা জানো আৰু এনো
অ সেনেকুৱা আমাৰ কলেজত এনেকুৱা এটা কৰ্ আহিছে বোলে মই শুনা পাইছো
হয় হয় শিকিলোনে কি কিহৰ কৰ্চ চাইছে
তুমি চোৱা নাই নেকি গ্ৰুপত কুকিং কিবা শিকাব যে
হয় হয় তেনেকুৱাকে মই চোৱা নাই
অ কিবা কুকিং কৰ্চ আছে বো কিবা ছয় মাহৰ কাৰণে কুকিঙৰ কৰ্চ আছে
হয় মানে এনে ফিজতটো দিব লাগিব নে নালাগে
সেইটো ফ্ৰ্ৰী কলেজৰ ভৰা মানলে ত মই ভালেই পাইছো ত এনেই যদি ফ্ৰী হয় তো মই কৰি দিওঁ বুলি ভাবিছো ভালে হ'ব মোৰ কাৰণে অলপ
হয় হয় ময়ও চাম ৰবা কৰি তেনেকুৱাতো মইও বনাব নাজানো এনেই নৰ্মেলটো মানে ছোৱালী মানুহ বুলি বনাও আৰু যি কিনি হলেও মেগি চেগি হওক মানে কণী চব্জি তবজি এনেকা বনাব পাৰো মানে ইমানো মই ভাল নোৱাৰো আৰু বনাব আহ তাতে যদি শিখাই তো আৰু বেছিকে ভাল ভাল হ'ব ন
ঠিকে ক'লা কথাটো ৰুম দিছে কিন্তু
হয় আৰু তুমি এনে কি কৰি আছা এতিয়া
দোকানত বহি আছো তুমি
হয় মই মানে এতিয়া এনে ফুৰিবলৈ ওলাইছো আৰু অলপ বতৰটো মানে গৰম হৈ দিছে ন হেটোকানে অলপ মানে বাহিৰত বহি আছো আৰু
অ কথাটো ঠিকেই বাকী
হয় মানে বতাহটো লোৱাটো বেছি ভাল ন বাহিৰৰ বতাহতো মানে বেছি ভাল হয় ফেনৰ বতাহতো তুমি চাবা বেছি ভাগ গেছবোৰ উঠে এইটো মানে বাহিৰ বতৰটো ললে না তোমাৰ মানে বহুত মান- মানে ভাল এনাৰ্জি ফিল কৰিবা নিজকে মানে ভাল লাগে আৰু হয়নে নহয় কোৱাচোন
উম কথা ঠিকে কলা বাকী চাও আৰু এক ছেকেণ্ড ৰবা অ হেল্ল' আৰু তুমি কলেজ যাই আছা নে যোৱা নাই কেইদিন
হয় এতিয়া বৰ্তমানতো যোৱা নাই আমাৰ মানে ক কলেজো শেকে হৈছে ৰবা এইটো কাৰণে যোৱা পোৱা নাই তেনেকুৱাকে তুমি গৈছা নাই
নাই এনেই খবৰ লগৰ যাওঁ মাজে মাজে আমাৰ লগৰবোৰ থাকে ন জুনিয়ৰবোৰোত
হয় হয় জুনিয়ৰ বোৰক লগ ধৰিব হয় অ তেনেকুৱা মই এটা জুনিয়ৰ লগ কথা পাতিম ছিলো হয় কি ক'লা
মানে মই ঘৰটো কলেজৰ ওচ চৰতে ন ত হেতোকাণে কলেজ মাজে মাজে যাই থাকো আৰু এনে আৰু পাৰ্কিঙৰ ফালে আদ্দা চাদ্দা মাৰিব অলপ লগৰ কেইটা লগ
হয় হয় তুমি আদ্দাও মাৰা মানে হয় হয়
এ কলেজত অলপ মানে ভাল লাগে যায় মানে অলপ সেইটো কাৰণে যাওঁ
হয় হয় মানে এনে ফ্ৰেণ্ড বোৰৰ লগত লগ ধৰি কিনে ভালে লাগে ক'ব গ'লে মানে যিহ ফ্ৰেণ্ড বোৰৰ এনেকা মানে ঘুৰিতো নাপাও ন যেনেকুৱা মানে ধৰি লোৱা স্কুল টাইমৰ ফ্ৰেণ্ড বোৰক লগত ধৰিলে মানে এত য়া যেনুকা স্কুল টাইমৰ ফ্ৰেণ্ড আৰু তোমাৰ কলেজ টামৰ ফ্ৰেণ্ড তোমাক এনেকুৱা দুটা ফ্ৰেণ্ডৰ মাজত কোনটো বেছি ভাল ফ্ৰেণ্ডটো ভাল ভাল লাগিছে আৰু তোমাক ক'ব পাৰিবানে অলপ
মোৰতো মেইনলি কবলে গলে মেইন প্ৰচাৰত মোৰ স্কুলৰ ফ্ৰেডবোৰ কলেজতো সেইবোৰকে পাইছো ডিগ্ৰীটো চেম সেইকেইটাকে পাইছো মই
হয় হয় মানে মানে ফ্ৰেণ্ডবোৰ তোমাৰ লগতে আছিলে মানে ষ্টাৰটিঙৰ পৰা লৈ হয় তেনেহ তোমাৰ লগত বহু ভালে হৈছে দিয়া মানে তেনেকুৱাকে মোৰ লগতো হৈছে মানে হোৱাটো তেতিয়া মানে যেতিয়া মানে স্কুল টাইমৰ ফ্ৰেণ্ড বোৰো হ মানে তুমি যি কলা এটা দুটা ন মানে যেনুকা এ ফ্ৰেণ্ড বহত থাকে ন ফ্ৰেণ্ড বোলে বস্তু নাই গোটেই কেইটাক লগ কৰা যায় ন আৰু বেষ্ট ফ্ৰেণ্ড বুলি এটাই এজন দুই জন ন তে মানে গোটেই ফ্ৰেণ্ড মানে স্কুল টাইমৰ ফ্ৰেণ্ড বোৰ গোটেই কেইটাক মানে তোমাৰ ফ্ৰেণ্ডক স্কুল টামৰ ভাল লাগিছিলে ন কলেজৰ ফ্ৰেণ্ড বোৰক ভাল লাগিছে মানে
মৰ কিন্তু তোমাৰ স্কুলৰ বোৰে ভাল লাগিব বুলি কয় আৰ স্কুলৰ গেটাকে অ আইছ ছিল কলেজত নতুন কেইজনমান আহিছিল লগৰ কিন্তু যিমান ধ আমাৰ স্কুলৰ কেইটাৰ মাজতে আমি ভাল আছিলো
হয় হয় এইটোতো তুমি ঠিকে ক'লা মানে স্কুল টাইমৰ ফ্ৰেডবোৰক
হা আমি যেকেটা স্কুলত আছ কমেও আমি দহজন মান আছিলো কলেজত আমি চেম কলেজতে গ'ল আমি আমাৰ মাজতে মানে বেছিভাগ মিলা প্ৰীতি আছিল বাকী বেলেগ কেইটাও আহিছিল মানে ইমান নাছিল সিহঁতৰ লগত হেনকা
অ এইটো তুমি ঠিকে কলা কি কি মানে স্কু স্কুল ফ্ৰেণ্ বোৰ ন মানে যিহেতু মানে ভাই ভন্টি হৈ যোৱা হেন লাগে মানে তাহতৰ মাজত আমি আমি যেনেকুৱাকে থাকো মানে সিতি আমাৰ সৰু কা কালৰ পৰা ফ্ৰেণ্ড বোৰ আছিলে ন সেইটো কাৰণে ম সিহঁতৰ মানে স্বভাৱবোৰ আমাৰ স্বভাৱবোৰ মানে পুৰা মেচ কৰিছিলে আৰু আমি তাই ম মোৰ মানে ভাৱনাতটো গম পাইছিলে মই তাৰ ভাৱনাতো গম পাওঁ সেনেকুৱাক মানে য বোৰ ভাল লাগিছে আৰু কলেজাৰ ফ্ৰেণ্ড বোৰ কি হয় মানে কোনো তাক তাক তাক নামাতে তাক তামা সেনেকুৱা হয় মানে মানে মাৰ ভাল ফ্ৰেণ্ড বোৰ নহয় আৰু এনে কথা পাতা যায় কথা প ো চবৰে কথা পালে কিন্তু এনেককাে যেনে কিবা কোৱা তুমি ক'বা কিয় কৰিব যাব সটো তাৰ মানে সেইটো ফ্ৰেণ্ড টো লগ লাগি ন নাহিব আৰু হাইস্কুল ফ্ৰেড বোৰ কি হয় মানে লগ লাগি আহি যায় আৰু ইমান ভাল লাগে আৰু সুৱা টাইমত। আৰু ক'তো গেলে মানে স্কুলত আমাৰ ফ্ৰেণ্ড বোৰ মানে সেই ফ্ৰেণ্ড বোৰ লগ লাগি কেনে চত য'ত যাব পাৰিবা তাৰ লগ গোটেই মানে কথাবোৰ শ্বেয়াৰ কৰিব পাৰিবা মানে বহুত ভাল লাগে আৰু এতিয়া ক'লে ম কি হয় কথা চতা ভালদৰে শ্বেয়াৰো কৰিব নোৱাৰিবা যিহেতু তাক আঞ্জা লাগে ন মানে শু শুনিব তোমাৰ কথা এনো তোমাৰ মনৰ কথা সত শ্বয় কৰি চাবাচোন কেতিয়াবা সিহঁতে তোমাৰ কথা মানে মই গুৰুত্বই নিদিব ভাবিব গুত দি আছো কিন্তু গুৰুত্বতটো নিদিয়ে মানে।
মানে অলপ ম অ' অলপ মানে গা বেয়া মৰ মানে জ্বৰ হৈ আছে।
অ' হয় হয় তোমাৰ জোৰ উঠি আছে মই তো মই ক'লো ন মানে সিদল মাছৰ চাটনি দি আছে ন চাটনি নহয় মানে সিদল মাছটো ল আনি ল আনি কেনে মানে বতি কেনে খাবাচোন বৰ মানে ভাল হয়।
অ' অ' ঠিকেই মই সেইটোয়ে আজি খাও বু খাদ্য কি ন কে এনেকুৱা লাগে। আছে ঘৰত আছে শদল মাছ আছে মই নাখাও। পিছে এইবাৰ মই ফ ষ্টাৰ্ট কৰি আজি খাই চাও কি হয়।
হয় খাই চাবাচোন মানে ভাল হৈ যাবা আৰু তোমাৰ মানে বোলো বেছিকে কাহ চাহ হৈ আছে ন। জ্বৰ উঠিছে সেইটো কাৰণে মানে ভাল হৈ যাব আৰু তোমাৰ। হয় এইতিয়া এই তোৰ ভাতো খাই না ন?
আহ খাইছো অলপ আগতে।
হয় ভাতটোতো মাংস খালা তুমি আজি। কেনে লাগিল মাংসৰ টজটো?
ভালে বনাইছে।
হয় বনাইছে ন মাহতেও বনাইো ভালে বনাই যিহেতু ভাল লাগে খাই। াই কেনে মোৰতো বায়ে বনাই মানে মোৰতো মানে নবনাওে।
অ ঠিকে কৈছা তুমি।
হয় ঠিক আছে দিয়া হয় অ' হ'ব দিয়া হ'ব দিয়া হয় ঠিক ঠিক আছে দিয়া ভাল লাগিল তোমাল লগ কথা পাতি ঠিক আছে ধন্যবাদ।